হয় শুনিছা অ', কি খবৰ পিছে তোমাৰ বহুত দিন মূৰত ফোন কৰিলোঁ
হয়, হয় মই ঠিকে আছো ত
আচ্ছা, মই অ', ভাল আছো ক'ব গ'লে ভাল মানে ক'ব গ'লে কেনেকুৱা আৰু এতিয়াতো ক'ব গ'লে মানে ভাল বেয়াাৰ মাজত চলিবতো লাগিবই
হয়, হয়
আৰু তোমাৰ ক'ব গ'লে পিছে তোমাৰ এতিয়া ক'ত তুমি ক'ব গ'লে এতিয়া ঘৰত নে জবত
নাই আজি হেৰি জবতে আছো মই এতিয়া ঘৰ যোৱা নাই হয় অ', নাই অ', হয় হয় এতিয়া লাঞ্চ টাইম হৈছিলে এতিয়া ব্ৰেক
আচ্ছা, আচ্ছা হয় নেকি আচ্ছা ঠিকে আছে দিয়া ঠিকে আছে পিছে তোমাৰ ক'ব গ'লে এনেকুৱা কিবা চুটি তটুটি কেনেকুৱা তোমাৰ ক'ব গ'লে জবত চুটি তুটি দিয়ে নে ক'ব গ'লে বা অফ থাকে নে কিবা উইকত এনেকুৱা
অফ উইলি উইকেডৰ যি অফ থাকে সেইটোৱে আৰু বাকী হয়, হয় বাকী এনে লিভ চিভ থাকে ইয়াতে লিভ মেডিকেল লিভ হওক বা কিবা লিভ যদি লয় আৰু সেনেক
মানে অ', আচা মেডিকেল লিভ বা কিবা মানে তোমাৰকমেটেশন শ' কৰিব লাগে চাগেছ
হয়, হয়, অ', অ', হয় মানে মেডিকেল লিভত স্পেচিয়েলি মেডিকেল চাৰ্টিফিকেট বা প্ৰেছক্ৰিপশ্যন বা যি হয় আৰু অ', হয়, হয়, অ', মেডিকেল লিভ
ঠিক আছে দিয়া ঠিকে আছে, ক'ব গ'লে যিহেতু ক'ব গ'লে মানে আজিকালিতো তোমাৰ ক'ব গ'লে মানুহৰ ক'ব গ'লে আজি ভাল কালিলৈকে বেয়া ন বেয়া বেমাৰো আজিকালি বহুত বাঢ়িছেতো কাৰণ খোৱা লোৱাও বদলি গৈছে মানুহৰ ক'ব গ'লে
বুলি কৈছে,
উ, এতিয়া তোমাৰ জবত ষ্ট্ৰেছৰ ক'ব গলে কিমান ষ্ট্ৰেছ এতিয়া কামত ষ্ট্ৰেচ উ এটা মানে অ', তোমাৰ এটা মানে গ মানে মানে কব গলে এটা অৰ্গেনাইজেনৰাৰত আন্দাৰত কাম কৰি কৰিব হ বা কম্পেনী এাৰ অন কাম কৰিব ললে মানে বহুত মানে ষ্ট্ৰেছৰ ভিতৰত এটা থাকিব লাগে তোমাৰ গ'লছো থাকে চাগে ন তোমালোকৰ গ'ল থাকে চাগে তোমাৰ লাগ এই আমাৰ অ', এ কি কব বলে মোৰো চছেম কব গ আমাৰো ক'ব গ'লে জবত তোমাৰ মানলি গ'ল প থাকে মানে
আৰু মান্থলি গলছ বি বিলাকৰ মানে প্ৰেচাৰটো বহুত পৰি যায় কমপ্লিট কৰিব কাৰণে হয়
কা ব
অ', টাইমৰ লগত মেনেজ কৰি কেনে সেই গো গোটেইখিনিতো মানে প্ৰেছাৰ পৰে, কেতিয়াবা কি হয়, মানে উম। একদম লাষ্ট মমেণ্টৰ লকে গলৰ কম্প্লিতেচনতে
অ বহুত প্ৰেছাৰ হৈ যায় বহুত এফেক্ট কব গলে তোমালোকৰ চেলাৰী তোমালোকৰ টাইমত হয় নে?
হয় চে চেলৰী টাইমতে হয়।
হয় ন? আমাৰ মানে অলমান কোম্পনীত মানে অলমান, চেলাৰীৰ প্ৰব্লেম চলি আছে কব গলে, কাৰণ মানে তোমাৰ এই অলপমান কব গলে কোম্পানীৰ লচ হল ইয়েৰত লাষ্ট ইয়েৰ অ', চ ফাইনেন্সিয়েল কি কয় লচৰ অলপ মানে এইকাৰণে ক'ব গ'লে আহ মানে আমাৰ প্ৰব্লেম চলি আছে আৰু কব গলে মান্থৰ তোমাৰ আ মাজ য'ত চলেৰি হয়, কেতিয়াবা মান্থৰ ক'ব গ'লে, বিশ তাৰিখ বা সেনে ওঠৰ তাৰিখে এনেকুৱা টাইমত চেলৰি হৈ যায় আমাৰ ক'ব গ'লে।
অ', সেইটো গ্ৰুপ মান তোৰ প্লেনিংটো বেয়া কৰি দিয়ে প্লেনিং।
তোমাৰ ক'লে এটা প্লেনত চলা যায় তো যিহেতু এতিয়া। উম, এতিয়া ক'ব গ'লে, এতিয়া বহুত প্লেন এটা চলা যায়, কি ক'বা আৰু? তেনেকুৱা, কাৰণ মানে ক'ব গ'লে, আজিকালি বহুত ব্যস্ততা জীৱন হৈ গৈছে। এতিয়া তোমাৰ কব গলে তোমাৰ যদি কি কয় সেই নাৰাখা, আহ, মানে ক'ব গলে তোমাৰ কিবা মানে! হাতত কিবা এটা পইচা নাৰাখা তেতিয়াহলে তোমাৰ ক'ব গলে পিছলৈকে মানে তোমাৰ দিগদাৰে হয় ক'ব গলে।
হয়, আজিকালি ছেভিংছটো বহুত হেৰি হৈ গৈছে মানে ইম্পৰটেন্ট হৈ গৈছে। চে আজিকালি, কাৰণ কিয় অ মানুহ বিলাকৰ আজিকালি জীৱনটোত ইমানে মানে চিন্তা হৈছে টেনচন হৈছে যাৰ কাৰণে ভালকে টোপনি নহয় খোৱা বোৱা নহয়, যাৰ কাৰণে আজিকালি মানে ঘৰে ঘৰে মানে মানে মানুহ বিলাকৰ গা বেয়া হৈ থাকে অঁ অঁ য'ত আৰু আজিকালি মেডিকেলত ইমান পইচা সেইবিলাকত ইমান পইচা চ' সেইবিলাকত পতককে যদি কৰ'বাত যদি আমাক যদি পইচাৰ যদি মানে সহায় লাগে বা আমাক যদি পইচা লাগে তেতিয়াহলে এতিয়া, আজিকালি এটা সৰু বেমাৰ হ হেৰি হলেও তাৰ উ
দাদা অ, আজি নহয় হা কালি বুলি কবা, আজি মানুহ নাই বুলি কবা, অঁ, অঁ, বো
হয় সেইবিলাকৰ পইচাত
উম হম বুজিছো। অ', সেইটোয়ে। তোমাৰ কব গলে ছেভিংছ ইম্পৰটেন্ট হয় কাৰণ তোমাৰ ক'ব গলে চোৱা তুমি ছেভিংছ কৰিলে ন তোমাৰ ক'ব গ'লে ক'ব গলে তোমাৰ এটা ইমাৰজেঞ্চি ফানড থাকি যায়, তোমাৰ আজি ক'ব গ'লে এতিয়া চোৱা মই যেনেকে ক'লো তোমাক এতিয়া মোৰ ক'ব গ'লে চেলেৰি হোৱাত লিয়েল ল হৈ গল কাৰণ সেইবিলাকৰ লেছ বিলাকো তোমাৰ কি ক প্ৰেডিক্টেবল নহয়। ন ক'ব গ'লে যে নাই এইখিনি টাইমত গম পাম বা সেনেকুৱাও নহয়টো কাৰণ আজিও এতিয়া আমাক আছে ক আৰু কিবা এটা ল হব প কি প্ৰেচাৰ তো আমাৰ তাতে আহিব। হ নৰ্মেল এমপ্লয়ইজৰ ওপৰত আহিব। কাৰণ এতিয়া চোৱা এতিয়া কি কয় মেনেজাৰ বা ডাইৰেক্টৰ ওপৰত কথাই কাৰণ ইহঁতে ক'ব গ'লে ডাইৰেক্লি চেলেৰি পায় কিন্তু আমিতো ডাইৰেক্টলি কোম্পনীৰ পৰা চেলৰি পাওঁ এয়া ক'ব গলে সেইটোৱে ন ক'ব গ'লে মানে চছেভিংছ কাৰণে আৰু তোমাৰ কব গলে, চেভিংচ থাকিলে তোমাৰ কব গলে মানে আগৰ লৈকে তোমাৰ মানে কি কয় মানে তোমাৰ একো লনৰো বা মানে কাৰোবাৰ পৰা ধাৰো ল'ব গে আৰু ধাৰ ললে কব গলে এটা মানে থাকি যাই ন মাইডত ইষ্টেট এটা থাকি যায় যে আজি ল'ব নোৱাৰিলো কালি ল'ব নোৱাৰিলো কি কয় মানে ক'ব গ'লে দিব নোৱাৰিম তাক দিব নোৱাৰিম ক'ব গ'লে এটা তোমাৰ প্ৰেচাৰ আহি যায় এতিয়া তোমাৰ যদি তোমাৰ কিবা চছেভিংছ থাকে বা ক'ব গ'লে কিবা ইঞ্চুৰেঞ্চো থাকে। কিবা ক'ব গ'লে তুমি ইনভেষ্ট কৰি ৰাখাত় তেতিয়াহ'লে ক'বলে হেল্পফুল আৰু মানে যেতিয়া তোমাৰ লগত বস্তুটো আছে ক'ব গ'লে তেতিয়া যদি তি সেইখিন কি ক কৰি থাকা তেতিয়ালে মানে মানে ক'ব গত ৰাখি কিনে যদি মানে অলপ অলপক হলেও তুমি জমা বা কিবা ইনভেষ্ট কৰা ফাইনেন্সিয়েল কি কয় মানে পলিচি বা হেল্থ পলিচি। সেনেকুৱা বা কি কয় মানে লাইফ তিনছৰ ইনচৰ সেইবিলাকত যদি ইনভেষ্ট কৰা উম তেতিয়াহলে কব গলে বেছি এমাউণ্টত নহয় সৰু সুৰা এমাউণ্টকে হলেও যদি কৰা, উম তোমাৰ মানে ফেমেলীও চাপৰ্ট পাই গ'ল এটা কাৰণ মই তোমাক ত কলোৱে আজি কালি তোমাৰ বেমাৰ আজাৰো ঠিক নোহোৱা হৈছে কোন কেতিয়া কাৰ কি হয় তোমাৰতো তুমি ক'ব নোৱাৰা ন।
হয় আৰু সেইবিলাকেদি মানে আমাৰ ভৱষ্যতটো মানে চিকিয়ৰ হৈ থাক কে অ আগৰ লৈকে কিবা অ আমি যদি কিবা অসুবিধা যদি সন্মুখীন আমি যদি হ'ব লাগ গে আমাৰ লগত মানে এটা সহায় থাকে এটা ফাইনেঞ্চিয়েল হেল্প থাকে। যোনটোৱে মানে আমাক যিকোনো অৱস্থাত যিকোনো চিটুৱেশচনৰ পৰা আমাক মানে বাহিৰত আহিবৰ কাৰণে অঁ সেইটোক সহায় কৰে।
টোৱে সেইটোৱে সেইটোৱে, কি কৰিব আৰু তেনেকুৱা আৰু বস্তু বিলাক, তোমাৰ মানে মোৰ মতে ক'ব গলে মানে এইটো মানে ক'ব গলে ফাইনেনচিয়েল প্লেনিংটো এটা মানে মানুহ হিচাপে বহুত ইম্পৰ্টেন্ট হয়, কাৰণ তোমাৰ এইটো তোমাৰ কি কয় মানে এটা মানে এটা মানে ক'ব গ'লে মানে ভাল এটা মানে হেবিতো হৈ যায় কাৰণ তুমি যেতিয়া কিবা এটা মানে কি কয় ছেভিং কৰি আছা তোমাৰ এটা ন, মাইণ্ডত থাকি যায়। মানে এটা হেবিত বনাই দিয়ে। যে মানে অ' মই কি ক' বোলে পইচা খিনি এইখিনি গঠি ৰাখিব লাগিব কাৰণ মোৰ কালিলৈকে ক'ব গ'লে। এ এটা ফিউচাৰ আছে, ফিউচাৰটো চিকিউৰ কৰি ৰাখিবৰ কাৰণে এইটো কৰিব লাগিব। মানে তোমাৰ কব গ'লে মানে কোৱালিটি অফ লাইফটো ইম্প্ৰুভ কৰি দিয়ে, তোমাৰ কব গলে। মানে, লাইফৰ যোনটো কোৱালিটি থাকে তোমাৰ ক'ব গলে। এ এজন মানুহ ক'ব গ'লে সেইটো ইম্প্ৰুভ কৰে কাৰণ তোমাৰ আজি তুমি পইচা পাইছা। তুমি যদি টো কৰি থাকা মানে ক'ব গ'লে মানুহ কি কয় মানে হেবিট হেবিটৰ ওপৰত কথা ন। চব হেবিত ওপৰত কথা, কিছুমান মানুহ আছে তোমাৰ পইচা পাইছে খৰচ কৰি দিছে। সেইটো সিহঁতৰ ভুল নহয়, কাৰণ সিহঁতে আজি কৰিছে কালি কৰিছে সিহঁতে মানে হেবিট হৈ গৈছে। সেইটো সিহঁতৰ ক'ব গলে মানে ব্যৱহাৰ হৈ গৈছে, তেনেকুৱা মানে ক'ব গ'লে। মানে ইউজটো হৈ গৈছে, সেইকাৰণে মানে সিহঁতে ছেফ কৰিব নোৱাৰে ক'ব গ'লে। বস্তু বিলাক ছেফ, কৰি ৰাখিব নোৱাৰে। তাৰপিছত তোমাৰ ছেভিং কৰিব কাৰণে সিহঁতৰ মাইণ্ড ত সেইটো মানে বহুত ডাঙৰ কথা, অ' নাই এইখিনিতো ইমান ইমান পইচা এ জমা নাৰাখিলেও হ'ব। এনেওটো নেক্সট মান্থ চেলেৰী পামেই, এ সেনেকুৱা টাইপ আৰু কব গলে। তেনেকে কব গলে পিছলৈ কি যায়, কিবা এটা বিপদ হলে তেওঁলোকে কি কয় ডাঙৰ এটা লোন লব লাগে বা কাৰোবাৰ পৰা ধাৰত আনিব লাগে। তাৰপিছত সিহঁতে মানে এটা কব গলে মাথাত এটা ষ্ট্ৰেছ বা চিন্তা আহি যায় যে, মই কি কৰি এতিয়া ইমান ইমান তাৰিখে ঘটাব লাগিব, ইমান ইমান তাৰিখে দিব লাগিব। এটা তোমাৰ মানে মানুহজন এটা মানে প্ৰেচাৰত থাকে ন। অ মানে ক'ব গ'লে তোমাৰ মানুহ সেই কাৰণে সেইটো ইম্পৰ্টেণ্ট আৰু এই লাইফ ইঞ্চুৰেঞ্চৰ কথা যে ক'লো লাইফ ইঞ্চুৰেঞ্চৰ মানে ক'ব গ'লে এটা প্ৰটেকচন দিয়ে ন তোমাৰ এতিয়া চাবা মাহত যদি তুমি টু থাউজেণ্ড কিয় দি আছা তোমাৰ চেলাউৰি পৰা তুমি যদি অলপমান হলেও কি কয় লাইক কষ্ট কৰি চলা ক টু থাউজেণ্ড দিব পাৰিবা এই যদি তুমি অলপমান ভাবি চিন্তি কেনে চলা টু থাউজেণ্ড দিব পাৰি কাৰণ তুমি ক'ব গলে মানুহৰ ক'ব গলে চেভি কাৰণ তোমাৰ সেইখিনি পইচা লষ্ট লষ্টত ৱা নাই ন তুমি যেতিয়া ইঞ্চুৰেঞ্চ এটা কমী এটা দিছ যিয়ে নহওক কিয় তোমাৰ ইঞ্চুৰেঞ্চৰ কাৰণে দি আছা ক'লে তোমাৰ সেইটো লছ নহয় ন ক'ব গ'লে কাৰণ তোমাৰ সেইটো প্ৰফিট হৈ আছে কাৰণ তুমি কালিলৈকে যেতিয়া ৰিটায়াৰমেন্ট হ'ব বা কি কয় তোমাৰ কি কয় ইঞ্চৰেঞ্চ তুমি লগা হ'লে কামখিনি নকৰিব পাৰা কৰিব লগা নহ'বও পাৰে ন তেনেকুৱা সেইকাৰণে এইটো ইম্পৰ্টেণ্ট হয় বহুত কাৰণ কি কয় তোমাৰ আহ এজন মানুহ কি কয় মানে ডেথৰ পিছত ক'ব গ'লে যেনেকে আজিকালি ক'ব গ'লে ইণ্ডিয়ান কি ক মানে এনেকা মানে লাইক আমাৰ হাউচ হল্ডত ক'ব গ'লে ক'ব গ'লে মানুহ এজনে থাকে কৰা মানে কব গলে চ' সেইকাৰণে অ কি কয় যদি কি কয় এনেকুৱা মানে আমি ইঞ্চুৰেঞ্চ পলিচি বা কিবাো মানে ইনভেষ্ট কৰো তেতিয়াাহ'লে এজনৰ এজনৰ এজন হেড ঢুকাই যোৱাৰ পিছত কব গলে এটা মানে ফেমিলিটো এটা দিশ পায় যে এইখিনি এইখিনি কাম কৰিব পাৰিম কাৰণ সেই কি কয় যোনডাল কি কয় ফাইনেন্সিয়েল থ্ৰী হয় সেইডালে যদি কি কয় ভাঙি যায় তেতিয়াহ'লে গলে এটা পৰিয়াল চলিবলৈ খুব টান হৈ পৰেতো হে তেনেকুৱা আৰু বস্তু বিলাক উম উম দিয়া ঠিক আছে দিয়া এইখিনিয়ে আছিলে মানে ক'ব গ'লে কাৰণ এইখিনি বস্তু বহুত ইম্পৰ্টেণ্টটো বহুত গুৰুত্ব দি চলিব লাগে আৰু তেনেকৈ দিয়া ঠিক আছে তেতিয়াহলে
ঠিক আছে দিয়া